স্কাৰ্ড
খবৰ ভালে
হয়কি পৰিয়ালৰ সকলোৰে ভালনে
অ ভাল
ত' মই ভাবিছিলো তোমাৰ লগত অলপ পৰিৱেশৰ বিষয়ে কথা পাতো কি কোৱা তুমি
ঠিক আছে তেতিয়াহ'লে তুমি পৰিৱেশৰ বিষয়ে অলপ কোৱাচোন
অ যেনে পৰিৱেশ মানেনো আমাৰ পাখৰ সকলো যেনে উপাদান বায়ু পানী মাটি গছ গছনি জীৱ জন্তু এইবিলাকে পৰিৱেশ ন যেনে সহজ কথাত ক'বলৈ গ'লে আমি যাৰ মাজত জীয়াই আছো আৰু জীয়াই আমাৰ জীৱনক প্ৰতিটো পলতে প্ৰভাৱিত কৰে এয়াইতো হৈছে পৰিবেশ নহয় জানো
হয়
যেনে তুমিতো জানাই আমিতো স্কুলতে পাইছোৱে কিতাপত কৰিব পৰা যাব জৈৱিক উপাদান জীৱ-জন্তু, মানুহ, গছ-গছনি, পশু-পক্ষী এইবিলাকে নহয় জানো, জৈৱিক উপাদান?
হয় - হয়।
সেয়া জৈৱিক উপাদান, যেনে বায়ু, পানী, মাটি, সূৰ্যৰ পোহৰ, উষ্ণতা এইবিলাক
হয় আৰু বৰ্তমান সময়ত যে মানুহৰ দ্বাৰা পৰিৱেশটো যি নষ্ট হৈ আছে বা মানুহে পৰিৱেশটো যি ধৰ ণে, মানে যি ধৰণে গছ-গছনি কাটি আছে বা যেনেধৰণে মানুহে বনৰ- বনৰীয়া জীৱ-জন্তুবোৰ হত্যা কৰিছে। তাৰে ওপৰত সেইবোৰ ৰোধ কৰিবলৈ কি - কি ব্যৱস্থা লোৱাটো উচিত বুলি তুমি ভাবা?
হয়, তুমিতো ঠিকেই প্ৰশ্ন কৰিছা। যেনে বহুত চীকাৰ কৰে ন জীৱ জন্তু মানুহ বিলাকে যেনে হাতীৰ দাঁত দাঁতৰ কাৰণে হাতী আহ হাতী মাৰে হৰিণা মাংসৰ কাৰণে হৰিণা মাৰে মানে এইবিলাক কাৰণে কি চৰকাৰে আহ আৰক্ষী বিলাকে কঠোৰ শাসন গ্ৰহণ কৰিব লাগে এতিয়া এইবিলাক মানে দূৰ কৰিব পাৰি হয়নে? আৰু জানে, গছ-গছনি কাটি মানে ঘৰ বনোৱাৰ কাৰণে গছ-গছনি কাটি মানুহবিলাকে ঘৰ বনায়। সেইবিলাক কৰিব নালাগে। নাই - নাই, আমি গছ-গছনি ৰুব লাগে। তেতিয়াই ভাল, হয় নে?
হয় আৰু ঠিকেই কৈছা। এতিয়া যে- যেতি- যেতিয়াৰ পৰা মানুহে গছ-গছনি কাটিবলৈ ল ছে, তেতিয়াৰ পৰা গৰমটো বহুত বাঢ়ি গৈছে। উষ্ণতা আগতে প্ৰায় উষ্ণ টা ত্ৰিশ- পঁয়ত্ৰিশ ডিগ্ৰীৰ ভিতৰতে গ'ল। কিন্তু বৰ্তমান সময়ত উষ্ণতাটো প্ৰায় পয়ত্ৰিশ ডিগ্ৰী, চল্লিশ ডিগ্ৰীয়ে যাই পাইছে। এই গছ-গছনি কটাৰ ফলতে এইবোৰ হৈছে। আকৌ আৰু
হয়। তাৰ মানে পৃথিৱীৰ প্ৰায় সকলোতে বানপানী হোৱা দেখা যায়। অলপমান বৰষুণ দিলে মাটি খহি আহে এইটো কিহৰ ফলত হৈছে? গছ-গছনি কটাৰ ফলত মাটিটো তাৰমানে আগত যে- আগতে যেতিয়া গা- গাছ আছিল, তেতিয়া তাৰানে গাছে মাটিটোক ধৰি ৰাখে। যেতিয়া ৰ পৰা মানুহে গাছ-চাছ কাটিব লৈছে, তেতিয়াৰ পৰা তেতিয়া তাৰ মানে এইতা মাটিটো দুৰ্বল হৈ গৈছে আৰু তাৰ ফলত মাটি খহি পেলাই সকলোৱে বানপানী হোৱা দেখা যায়।
হয়, ঠিকে কৈছা। মানে গছ-গছনি কা টাৰ ফলতে এইবিলাক হৈছে। গৰম বহুত বাঢ়িছে, বৰষুণ দিছে, বানপানী হৈছে
হয়, এতিয়া- এতিয়া তুমি য'ত আছা, তাৰে পৰিৱেশটোৰ বিষয়ে কোৱাচোন। তাৰমানে তুমি য'ত আছা তাতে গছ-গছনি আছে নে? না তাৰে পৰিৱেশটো কেনেকুৱা?
ন মই য'ত আছোঁ, সেইটোতো গাওঁ ন'? গাওঁটো গছ-গছনি বহুত থাকে মানে, চহৰত কৰি। কিন্তু কি হৈছে, গাওঁবিলাক মানে চহৰৰ- চহৰ হ'ব চহৰ মানে গছ-গছনি
যিহেতু এতিয়া মইয়ো গাঁৱতে আছোঁ তাৰ বাবে ইয়াত তাৰমানে বহুত গছ-গছনি আছে আৰু গৰমটো গৰমটো বাঢ়েই কিন্তু। এইৰে এইৰে বতৰটো অলপ তাৰমানে চহৰত। তুলনাত এনে যাতে গৰম। টো অলপ কম হয় আৰু ঠাণ্ডাটো আছে আৰু বেছি প্ৰদূষণো নহয়। কাৰণ যিহেতু গাঁৱত তাতে। যান বাহনৰো যান বাহন চলে কিন্তু আৰ। চহৰৰ তুলনাত বহুত কম বহুত কম পৰিমণে চলে সেইকাৰণে প্ৰদূষণটোও কম হয়।
ঠিক কৈছা। যেনে পৰিৱেশৰ গুৰুত্ব যেনে জীৱন ধাৰণৰ আধাৰ পৰিৱেশ আমাৰ উশাহ। তে নহয় জানো। বিয়া পল পানী আৰু জীয়াই ৰাখিবলৈ খাদ্য যোগান ধৰে। তেওঁনে বিধ প্ৰাণীৰ মাজত গেছৰ আদান প্ৰদান আৰু খাদ্য শৃংখলাৰ জৰিয়তে। পৰিৱেশ প্ৰকৃতি ভাৰাসাম্য ৰক্ষা কৰে । মানে বৰ্তমান সময়ৰ প্ৰধান সমস্যাসমূহ এয়ে হৈছে, প্ৰদূষণ, বায়ু, পানী আৰু মাট্ টি প্ৰদূষণৰ ফলত নানান ধৰণৰ মাৰাত্মক ৰোগৰ সৃষ্টি হৈছে। আৰু গোলকীয় উচ্চতা বৃদ্ধি ক কাৰখানা আৰু গাড়ী মটৰত ধুৱাৰে। সেইবিলাক। প্ৰদূষণ হৈছে সেইসকলৰ বাবে আৰু বনাঞ্চল ধ্বংস। কথা পাতিছিলো ন গজ গছনি ধ্বংস কৰে।
হয় আৰু আৰু যেতিয়া তাৰমানানে বৰষুণ হয় বানপানী হয়। এতিয়া বানপানীৰ পৰা যিমান বিলাক জাবৰ জোথৰ আছে সেইবোৰ। আ তাৰানে বহুত মানুহৰ তাৰমানে বহুত ডাঙৰ ডাঙৰ ব্যৱহাৰ ডাঙৰ ডাঙৰ বেমাৰ হয় আৰু। মানুহ তাৰমানে মৃত্যুমুখত পৰা দেখা যায়।
হয় হয়।
পানী হ'লে মানুহৰ খাদ্য বস্তুৰ অভাৱ হয় মানুহৰ থকা জেগাৰ কাৰণে অভাৱ হয়। গডে গৰু ছাগলী। বহুত জীৱ জন্তু পানীতে ভাহি যায় আৰু এই। তাৰমানে বানপানীৰ বাবে বহুতো ক্ষতি হয় আৰু খেতি বাতি নষ্ট হৈ যায়। আৰু এই বানপানীৰ কাৰণে তুমি। যোনটো মেইন তাৰমানাৰ এ যোনটো প্ৰধান দোষী সেইটো মানুহে হ'ব। কাৰণ মানুহৰ বাবে গছ গছনি কটাৰ বাবে তো বানপানীতটো বেছি। ঠিকে হৈছে।
মানে আমাৰ কৰ্তব্য প্ৰধান কৰ্তব্য হ'ল যে পৰিৱেশ সুৰক্ষিত কৰাৰ বাবে। চৰকাৰ নহয় আমাৰ প্ৰতিজন নাগৰিকে দায়িত্ব ল'ব লাগিব।
হয় এতিয়া আহ। তেতিয়া কে কেৱল আৰু কেৱল আমি চৰকাৰ চৰকাৰক কৈ থাকিলে নহ। যে চৰকাৰে গা চ ৰক চৰকাৰে এই কৰক চৰকাৰে সেইটো কৰক আমি মা মানুহত। তাৰ মানে নাগৰিক হিচাপে কিছুমান দায়িত্ব লোৱাটো দৰকাৰ।
যেনে আমি অধিক পৰিমাণে গছ ৰোপন কৰিব পাৰো। প্লাষ্টিক বা পলিথিনৰ ব্যৱহাৰ বন্ধ কৰা প্লাষ্টিক।
হয় ঠিকেই কৈছে আৰু এতিয়া। আৰু বৰ্তমান সময়ত দেখা গৈছে যে মানুহে কষ্টটো বহুত কম কৰিব খুজে অলপমান জেগা গ'লে। গাড়ী লাগে বাইক লাগে। মই ভাবো যে কম যদিওচ। যাব লাগে তেতিয়া মানুহে গাড়ী মতৰ ব্যৱহাৰ কৰোঁতে চাইকেল ব্যৱহাৰ কৰিলে। খোজ কাঢ়ি গ'লে মাতটোৰ স্বাস্থ্যটোও ভাল হ'ব। আৰু গাড়ী যান বাহনৰ পৰা ধৰা হলে বায়ুতো যি প্ৰদূৰণ হয় সেই প্ৰদূষণটো। তাৰমানে কমি যাব তুমি সেই বিষয়ে কি ভাবা।
ঠিকে কৈছে মানে গাড়ী চলাব কি কিছুমান। ভাল কামো আহিছে যেনে। বেটাৰী গাড়ীৰ হেৰি হৈছে ওলাইছে। বিজুলী বিজুলীতে চলা গাড়ী
হয় কিন্তু কিন্তু। যদি আমি ওচৰে যাব লাগে তেনেক্ষেত্ৰত আমি যান বাহন ব্যৱহাৰ নকৰিলেও হয় খোজকাঢ়ি গ'লে বা চাইকেল চলাই'। গলে মানহটো স্বাস্থ্যতো ভালে থাকে আৰু প্ৰদূষণতটো কমকে হ'ল।
হয় হয়।
আৰু কোৱাচোন তুমি প্ৰদূষণতটো ৰক্ষা তাৰানে এ পৰিৱেশতটো ভালে ৰাখিবলৈ বা প্ৰদূষণ। কম কৰিলে তুমি কি কি কৰিছা কোৱাচোন।
গছ গছনি ৰুইছ নে নাই কিবা এনে ধৰণৰ কাম কৰিছানে।
ৰুইছো ৰুইছো ৰুইছো মই গছ গছনি ৰুইছো। মানে মোৰ অ। ঘৰৰ ওচৰতে বহুত গছ গছনি ৰুইছো ফল ফকাৰ আছে। আৰু বহুতকো কওঁ গছ গছনি ৰুব তুমি কোৱা নে?
অ নিশ্চয়।
আচ্ছা। আৰু এইবিলাক কল কাৰখানা হম কি কৈছা
অ ত তুমি যদি গছ গছনি বিচাৰা এইটো বহুত ভাল কাম এইটোৰ পৰা তাৰমানে। পৰিৱেশতটো বহুত। পৰিমাণে তাৰমানে আমি ভালে ৰাখিব পাৰো আৰু প্ৰদূষণটো কম হয়।
ঠিকে হৈছে অ।
আৰু তুমি কোৱাচোন তুমি গাড়ী তাৰমানে ওচৰে পজৰে যাব লাগিলে তুমি গাড়ী ব্যৱহাৰ কৰা নে চাইকেল। নে চাইকেল ব্যৱহাৰ কৰা।
নাই নাই মই তো চাইকলে চলাও গাড়ী নাই মানে। চাইকেলখনে মোৰ। মানে বহুত দূৰত যাব লাগিলে চাইকলে ব্যৱহাৰ কৰো।
তেতিয়াহ'লে তুমি দেখোন পৰিৱেশৰ পৰিৱেশটো ভাল ৰখাৰ বাবে বহুত কষ্ট কৰি আছা।
উম বহুত কষ্ট কৰিছো।
অ মোৰো। মোৰো অৱস্থা একে মইো ক'বলৈ গলে বেটাৰী গাড়ীতে যাওঁ নহলে চাইকেলে ব্যৱহাৰ কৰো।
অ হয় এইবিলাকে কৰিব লাগিব।
অ।
আৰু কোৱা।
দে এতিয়া। যে যিহেতু এতিয়া উষ্ণতা গৰমৰ দিনত। তাপৰ পৰিমণটো বহুত বাঢ়ি যায় আছে তাৰ বাবে। পৃথিৱী চাৰওাললে যোনটো ওজন লেয়াৰ আছে সেই ওজন লেয়াৰ টো নষ্ট হৈ পেলাই মানুহৰ ই। বেৰিয়াছ আহি পেলাই মানুহৰ। বহুত ধৰণৰ ছালৰ বেমাৰ হৈছে।
হয় হয় মানে দূষিত দূষিত মানুহে ন মানুহেতো। প্ৰদূষণ কৰিছে সেইকাৰণে এইটো হৈছে।
সেইকাৰণে মানুহে এতিয়া সময় আহি পৰিছে যে মানুহে নিজেও পৰিৱেশৰ কথা ভাবিব লাগে নহলে। বা নহলে এই এই সমস্যাটো ভৱিষ্যতে যায় ভৱিষ্যতে যোৱাৰ পিছত
আজিৰ আজিৰ মানুহৰ লগতে ভৱিষ্যত যোন প্ৰজন্ম আহিব। তেওঁলোকৰ বাবে আৰু বেছি ডাঙৰ সমস্যা হে ৰূপ লব এই বিষয়ে তুমি কি ভাবা।
হয় হয় ঠিকে কৈছা মানে আমি নতুন প্ৰজন্মই শিক শিকাব লাগে। গছ গছনি ৰুপন কৰা উম প্ৰদূষণ কম কৰিবা মানে সিহঁতক শিকালে হেতে মানে আগলৈ যাই ভাল কাম কৰিব
অ নহ'লে আজি যি অৱস্থা আজি আজি যি অৱস্থা হৈছে কেইবছৰমানৰ পিছত তাতকৈ আৰু বেছিয়ে বেয়া অৱস্থা যদি আজি লৰা আজি যদি নতুন প্ৰজন্ম বিলাকে এইবিলাক লিখে তেতিয়াহ'লে, তেওঁলোকৰ যেতিয়া যেতিয়া আৰু সময় আহিব যদি আমিয়ে নকৰো, তেওঁলোকৰ তা আমাক চাই শিকিব না তেতিয়া আমিয়ে এইগিলা গছ চছ নোৰু তেতিয়া তেওঁলোকৰ যেতিয়া গছ গছ নোৰোব তেতিয়াতো পৰিৱেশটো আৰু বহুত তাৰমানে বেয়া হৈ যাব অৱস্থাটো।
হয় হয়, তে দিয়াতে তোমাৰ লগত কথা পাতি ভাল লাগিল আৰু পাতিম। ইয়াৰ বিষয়ত হয়নে?
অ ঠিক আছে ধন্যবাদ।
দিয়া দিয়া।